অহ ক
কি কৰি আছিলি?
সেই কাণৰ বিষয়ত অকমান শুই আছিলো
কিয় কাণ বিষাইছে?
এ আজি মোৰ চখে পালে হিম কান কেইখন ফুটাই আনিলো কৈ
অ মোৰ ফুটা তোৰ ফুটাবও মন গল। হওক দে
উ তাকো অকল দহটোৱা নিচিনা এটা এটা সূতা ফুটোৱা নাই মোৰ ওপৰতো ফুটাই আছো তলতো ফুটাইছে মানে গোটেইখিনি মিলাকৈ চাৰিটা ফুটা উম তই ভাবিছ নহলে মোৰ অৱস্থাতটো কি হৈ আছে এতিয়া
কেনে একেলগে ফুতালি
মোৰ মানে ভাবিলো যে বোলো কষ্ট পালে বিষ হলে বোলো এবাৰতে হৈ লওক পিছত হোৱাতকে।
উম হ দে একেলগে ফুটালে বেছি বিষাই। মই সেইকাৰণে একেলগে ফুটোৱা নাই
উম এতিয়া মানে কি হৈছে ফাৰ্ষ্ট তলত ফুতাওঁতে মানে ইমান বিষোৱা নাছিলে বস্তুটো এতিয়া ওপৰত ফুটালো যে সেই ওপত ফুটাওতে মানে বিষ
অ ওপৰত ফুটাওতে বিষ বেছি হয়।
অ অ তাতে মোৰ মানে অ কানখনৰ কি হয় অকনমান জেগাও নাই সেইখিনি জেগাত যেন তেন মানে অকন মিলাই কৰিব। ফুটাই দিছে বুজিছ তাৰপিছত সে পৰ বিষটো মানে তল পালেহি তলৰ পৰা আহে সি দাঁত পাইছেহি আকৌ সেই ওপৰফালৰ পৰা মাথালৈ গৈছে গোটেই মানে মুখমণ্ডলটোত বিষ
অ ময় ফুটাম বুলি ভাবিছো এতিয়া মই এতিয়া এইটো ফুটা লৈছো সেই পিছত ফুটাম যেনিবা মই তাকে সোণৰ ফুলি এযোৰ বনাব দিওঁ বোলো অ।
অ ভাইটিয়ে আহি পেলাই অকমান আগত হেৰি কৰি দিলেহি চুই দিলেহি এতিয়া। বিষ চুবই নালাগে ন চুই দিলে সেই সি চা চাওঁ চাওঁ কৰি বহুত এইবিলাক কি কম আৰু।
হ মই নাই দেই কোনো চোৱা নাই যেনিবা মই এখেতেও মোৰ তাজ কৰা নাই।
উম
অকল বিষাইছে বুলি ক'লে ফুকী কৈ দিয়ে মাজতে প্ৰথম দিনাখন
অহ
সেইয়াই আৰু
উথনি উম ভাটিবেলা মই বাৰটামান বজাত বাৰটামান নহয় এটামান বজাতো ফুটালো গৈ পেলাই। তাৰপিছত ভাটি বেলাই অকমান শো শুলো কিন্তু না ইফালে কৰিব পাৰিছো মানে কাটি হৈ পেলাই শুব পৰা নাই সেই। প কৈ পেলও মুখন মানে তেনেকে শুব লাগিব ইফালে ক কৰিব ন কৰিব নোৱাৰি নহলে বহুত বিষায় উম মোৰ আজি প্ৰথম যে, মানে তলৰখনো ইমান কথা নাই ওপখিনিত বিষাই আছে বেছিকে ওপখিনিটো লাগে ন কাটি হলে সেইকাৰণে মই শুব পৰা নাই তেনেক
তাকে এ হ'বই প্ৰথম টেঙা নাখাবি মইও টেঙা খোৱা নাই বাৰু বিলাহী খালে কিবা হয় নেকি সেইটো কচোন
হয় নেকি দেই নাখাবি, মোক হেৰিহে কৈছে নেমু খাবহে দিছে। পাৰ্লাৰ বাজনী
অ মই এতিয়া কিন্তু বিলাহী তক বনাই খাই আহিছো। ভাতকেইটা খালোয়ে দে সোনকালে খালো আজি এই বিলাহী অলপ খাবলৈ মন গ'ল তাকে বনালো ৰ ঘৰতে ভাল লাগে খাই, নাই নাই চেনি দিয়া নাই, মই মিঠৈ দি বনাও
অ মিঠৈ দি মিঠৈ দিও ভালেই লাগে যেনিবা কিন্তু মই এবাৰ ঘৰত বনাওঁতে মানে চেনি দি বনাইছিলো।
নাই, মিঠৈ দি খাই বেছি ভাল লাগে। আৰু চ বহুততে মিঠৈ দিয়ে বনাই।
অ মিঠৈ তেজটো অকন বেলেগ চেনীতকে।
অ সেইটো কাৰণে চেনী দিলে ভাল নালাগে খাই কেনেকুৱা লাগিব খাই মই খাই পোৱা নাই।
মই খাই পাইছো বাৰু ইমানো বেয়া নালাগে কিন্তু মিঠৈটো মানে বেছি ভাল লাগে।
অ আৰু নহৰু দিয় নে নিদিয় মই নহৰু দিওঁ।
মই দিও চব দি দিওঁ কেঁচা জলকা ফালি দিওঁ নহৰু এটা পেষ্ট চব দি দিওঁ তাৰপিছত আকৌ সেই লং ইলাচি দিওঁ মই। অকমান দিওঁ, নহৰুত টো দি দিওঁ অ কিন্তু আদাটো অকমান দিওঁ।
নহৰুটো থেতালি দিব লাগে জলকীয়াটো ফালি দিব লাগে পিয়াজ দিব লাগে। তাৰপিছত তই নিমখ হালধি, দিলেই হ'ল জলকীয়া গুড়া দিয় যদি অকনমান দিব।
কিন্তু মানে মই সেইয়াই আৰু আদা অকমান দি দিওঁ মানে আদা, নহৰু পেজ বুলি ক'লে মানে দুইটাই থাকিব লাগে মোৰ মতে
এ ভাল নালাগে চাগে আদা নহৰু পেষ্ট দি পেলাই ভাল নালাগে চোন মানে এ বিলাহী টকটো বিলাহী তকটো মানে নিৰামিষত পৰি যায় ন, তো মানে আদা নহৰু পেষ্ট নিদি কেনে বনালে খাই খাই চাই বেছি ভাল পাওঁ আৰু।
উম নহয় অকমান দিব পাৰি মানে জাষ্ট হেৰিত অহাকে গোন্ধতটো অহাকে কিন্তু বেছি কি দিব নালাগে বেছি দিলে মানে সোৱাদ টো বে বেলেগ হৈ যায় গৈ। নাই নাই ভাতপানী খোৱা হোৱা নাই।
কি বনাইছে আজি?
এ ভাত নাখাওৱে মই আজি কিবাহে খাম ভন্টিয়ে ইয়াৰ লগৰ এজনী বিয়া খাব গৈছিলে সিহঁতৰ ঘৰতে আছে চিকেন লেগ পিচ আনিব দিছো ৰহা পা।
অ তাই ৰহাতে আছে নেকি?
মানে আহিব আও এতিয়া থৈ যাবহি
অ হয় নেকি?
উম।
তাকে, মইয়ো সেয়া খালো দে ভাত- পানী।
অ।
ভাত আজি দালি বনালে।
এনেও ভাত সোনকালেই খাব লাগে বোলে। আমাহে খোৱা দেৰি হয়। উম সেইটো জানি বুজিও ভুল কৰে যে মানুহে এইবিলাককে কয়।
এ আজিৰ দিনত লোকেল মুৰ্গী অলপ আনিছিলে। হে লোকেল মুৰ্গী দিয়ে মাংস বনাইছিল মানে সেয়া বনালে আৰু লো কেল মুৰ্গীৰ মাংস।
উম।
তৰকাৰী তাকে অলপ আছিলে সেয়াই খালো, একে গোন্ধাইে গৈছিলে মানে বাতিত আমাৰ বাহিৰেও থৈ দিছিলে।
অহ।
সেয়া একে গোন্ধাই গল ইমান গৰম যিহে গৰম পৰিছে আৰু।
ময়ো সেইদিনাখন দাহি চিকেন বনাইছিলো, খাই ভাল লাগিলো যেনিবা।
অ। খাইছো দহি চিকেনটো, অ পদুনা দিলেহে খাই ভাল লাগে কিন্তু দেই দহি চিকেনটো।
উম। কিন্তু বহুত বেছিও দিব নালাগে আকৌ অকমান কমকেই দিব লাগে উম।
নিয়মেও পৰিমানন আৰু।
অ মানে আমাৰ ঘৰত আছে যে পদিনা সেয়া। কৈছে মায়ে তাছত মান ধনীয়া আছে, নৰ্মেল ধনীয়াটো দিয়া নাই মান ধনিয়াই দিছো তাই ভাল লাগি
অ অ মান ধনীয়া দিলে খাই ভাল লাগে যেনি
উম।
সেয়াই, ফুৰিব যাবিনে নাযাওঁ কবাত?
ফুৰিবতো যাব লাগিছিলে, ত তাকে ভাবিছো কাইলে হে এটা লৈ আহো টিতি বেজি এটা লৈ আহো, টিটি বেজি ললে বোলে কানৰ ইনফেকচন নহয়।
সেই ইনফেকচন নহয় আগতেও লৈছো দে একো নহয়। আজিকালি এইবিলাক বেছি আৰু খৰচৰ কাৰণে বাদ দে। কি তিতি বেজী, মই চোন আজিলৈকে মোৰোতো হেৰি কৰিছো ন, মই ট্ৰিতি বেজি লৈ নাপালো মই পথ আৰু এবাৰ মই কাণ ফুটাইছিলো।
এইটো বস্তু মানে মোৰ মাথাত খেলোৱা নাই, মোৰ লগৰজনিয়েহে কলে ল'বলৈ কাৰণে তাই লৈ আহিছে বোলে।
উম মই দুবাৰ কাণ ফুটালো এইবাৰৰ সৈতে তিনিবাৰ, এবাৰ মই বেজি দি ফুটাইছিলো তাৰ পাছত সেইটো থাকিলে, তাৰ পাছত সেইটো ফুতা মই মানে মোৰে ভুল কমত নহয় মই এতিয়া
তোৰ কি এই হেৰি যোনটো মানে আমি চব ছোৱালীয়ে যোনখিনিত ফুটাও ইনে চবৰ যোনটো নৰ্মেল থাকে ফুটাটো। সেইটো ক'ত ফুটাইছিলি?
এনেই নৰ্মেলটো মানে সৰুতে যে
অ।
সেইটোতো মাহঁতে ফুটাইছিলে, সেইটো কত ফুটাইছিল কি জানিম এতিয়া মই?
অ তাকে সেইটোৱে নহলে এতিয়া কাণত কেইটা ফুটা হল?
তাৰ পাছত মই মাজৰ কাণৰ মাজতো মই এটা ফুটা মানে মই বেজি দি কৰাইছিলো এ সেই চুকল্পত পঢ়ি থাকোতে, তাৰ পাছত সেইটো ফুটা মানে মই সোতা পিন্ধি আছিলো, তাৰ পিছত সেইটো ফুটা মৰি গল, সোতাডাল খুলি দিলো কিবা হ'ল তাৰ পিছত আকৌ মই এই নিচা বাৰ টাত গৈ কিনে মই আকৌ মেচিন দিও মই হেৰি কৰিছিলো ফুটাইছিলো সেই জেগাতে সে তাৰপিছত সেইখিনি ফুটা মানে ফুটা কেইটা সৰু সৰু হৈছিলে বেজি দি ফুটোৱা কেইটা সেইটো কাৰণে আকৌ নি নিচা বাৰ টাত গৈ মই আকৌ অকনমান ডাঙৰকে ফুটাই আনিলো মানে ডাঙৰকে মানে কি মেচিন দি ফুটালে ফুলিৰ জোখ ফুলি সোমোৱাৰ জোখত এনেইতো মানে সূতাটো সোমোৱালে মানে সৰু হয় ন সে তাৰ পাছত মানে এতিয়া মই সেইটো ফুটাও মৰাই দিলো তাৰ পিছত এতিয়া মানে আকৌ এতিয়া ফুটাইছো আৰু সেইটো হিচাপত ক'বলৈ গ'লে মই এতিয়া মানে সৰু কালত মানে কাণ ফুটোৱাটো বাদ দি আৰু এতিয়া মই তিনিবাৰ ফুটালো একো নহয়
এ একো নহয় মই আগতে নাক ফুটাওতেও তেনেকুৱা একো হোৱা নাছিল যেনিবা দে মো অ মোৰ নাক ফুটাটো আনকি খালি সেই নাৰিকল তেল লগাই লগাই ভাল হল মোৰ তেনেকুৱা ইমান একো নহয় এই কিছুমান বেছি মানে চেঞ্চিটিভ থাকে নহয়
সেইটোয়ে আমাৰ এই ডাঙৰ বা যেনেকুৱা ন ডাঙৰ বা যেনেকুৱা হেৰি হৈ গৈছে সেইটো সেইবিলাকৰ কাৰণে কয় আৰু আমাৰ তেনেকুৱা হোৱা নাই দেই আজিলৈকে আৰু নহব ভগৱানৰ কৃপাত
সেইটোয়ে কৃষ্ণ নহওক যাতে
উম হেই নাই মইও নাই লোৱা তিতি দেই বাৰু মাছ মাংস খাব মানা কৰে মই খাই বৈয়ে আছো যেনিবা মোৰ এতিয়ালৈকে একো হোৱা নাই
হেই মানে অকমান অকমান খাব পাৰি অ বেছিকে খাব। দিয়া নাই আৰু তাতে হেৰি খাব দিছে মোক কৈ পঠিয়াইছে মানে নিমু টেঙাটো। খাবা বুলি নেমু টেঙাটো খালে মানে পটককে ভাল হয় বুলি কৈছে। কিন্তু বেলেগ টেঙা চেঙা খাব দিয়া নাই অ বিলাহী চিলাহী নাখাবি বেছি।
এ আজি অলপ খাই দিলো আৰু দে
হ'ব এদিনহে খাইছ তাৰ পিছত আৰু অকমান মুখ পাছিলেই হ'ল।
সেইটোৱে এই কিনো আৰু দে ভাল হৈ যাব।
অ কিন্তু মই কাইলৈ পেইন কিলাৰ কিনিব লাগিব নহলে।
বিষাই আছে যদি বিষৰৰ বিষাই আছে যদি বিষৰ ঔষধ এটা খাই দিবি আৰু।
এনেই মই পেইন কিলাৰ চেইন কিলা নাখাওৱে পেট বিষালেও নাখাওে প। একম নিজে ভাল হৈছে এইবিলাকৰ বডিটোক মানে এইবিলাকৰ ওপৰত মানে এৰি দিব নালাগে। নিজে মানে ৰিকভাৰ হব কাৰণ দিব লাগে।
সেইটোৱে হেৰি মই নাৰিকল তেলত আকৌ কফুৰ দিয়া আছিলে। সেই কফুৰ দি থোৱা নাৰিকল তেলতটো অলপ লগালো। কল বাৰু এতিয়া একো মই নাৰিকল তেলতটো লগালে মানে আৰু সোনকালে শুকাই সেইটো বুলি ক'লে আৰু মায়ে
আহ
সেইয়া তাকে
সেইখনন জেগাতো এনেও চুব নোৱাৰোয়ে। মই ভাবিছো এই কাণৰ কাণ চাফা কৰে যে কটনৰ হ হেৰি কেইডাল সেনেকুৱা অকন অকন লগাই পেলাই সেনেকে ওচৰত ওচৰত লগাই দিম বুলি ভাবিছো।
এ একো নহয় তই কালিলৰে পৰা তই ধুনীয়াকে পাৰিবি মইও পাৰিছো ন
উম উম উম উম মানে কথাটো কি হ'ল এতিয়া মই দুইফালে ফুটা লৈছো ন মোৰ মানে অকণ বস্তুতটো বেলেগ হয় আ ওপৰত মানে মই চুব নোৱাৰো বস্তুতটো
বুজি পাইছো প্ৰথম দিনাখন মোৰো হৈছিলে মোৰো এনেকুৱা লাগিছিল মই কাণ খ যোৱা মানে সেয়। কেইদাল ইউজ কৰো বুলি কিন্তু কথাতটো হ'ল কি? সেইকেইডাল ললে বেছিহে মানে অকমান মানে নিজৰ হাত খনেদি স্পৰ্শ কৰি যিটো বস্তু লগাব। সেইটোতকে জানো কিবা বেলেগ উন্নত আছে ক। এতিয়া সেইদাল যেতিয়া তই লবি অ সেইদাল তই শুন। অ সেইডাল দি যেতিয়া তই লবি তেতিয়া অলপ লৰচৰ হৈ গ'লে বিষাইহে। সেইটো কাৰণে সেইডাল দি অসুবিধা মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছো মানে তোক। সেইটো কাৰণে লাহে লাহে আঙুলিত মানে অকন এটোপ যেন পৰিও পৰো হয়। তেনেকুৱা নিচিনা হৈ থাকিলে তেল টোপাল
চোৱাকে অকন ওপ‌ পৰা এনেকে
অ তেনেকে তেনেকে পেলাই পেলাই লাহে লাহে লগাই লগাই অকনমান তাৰ পিছত তেলটো লগাৰ পিছত গৰম তেল দিবি অলপ গৰম কৰি লবি।
অ উথনি হেৰি তহঁতৰ বায়েও কৈছিলে গৰম তেল মেছেজ কৰিছিলো মই। অ গৰম তেল লগাব দিছে।
গৰম তেল দি দি এনেকে অকমান অকমান সময় তাৰ পিছত লৰাবলে অকনমান চেষ্টা কৰিবি। অকমান চেষ্টা কৰি কৰি আজি নকৰিবি, অ। পৰহি পৰা কৰিবি লাগিলে তেলতটো মানে দি থাক কিন্তু লৰাবি পৰহি লাগিলে অলপ অলপকে লৰাই লৰাই লৰাই লৰাই পিছত এতিয়া মানে মই মানে তেল নলগালেও ঘূৰাব পৰা হৈছো মানে লাহে লাহে।
অ সেই মই আজি কৰিছো হে চত মানে পৰহি চতহিলে মানে মই ঘূৰাম আৰু অকনমান অকনমান লৰাই কৰি কিন্তু এতিয়া ঘপকে কৰি নিদিওঁ ভয় লাগে ন। যিমানে যি নহওক আৰু ওপৰত ফুতাইছো ওপৰত ফুটালে এনো বিষাই বুলি কৈছে ই চবেই কৈছে, বাৰু হ'ব দে। চোন অফিচত গৈ কথা পাতিম দে।
অহ হ'ব দে নহলে উম।